হা জাহ
হেল্ল'
উম শেষ বোলো
নাই অহা কি শেষ
চেচ মানে সেয়াই নাই হামো গম পাইছে তই এইটোত কল কৰা মই গম পাইছো নাই আহা বুলি এ এতিয়া এই এনৰো নাই আহা এনৰ
মই কৈছো ন সে এই কি এইৰব মোৰ একাউণ্টটোবাৰ প্ৰব্লেম আছে
কি ঐ তোৰ একাউন্টত যোৱা নাই তই একবাৰ তাইক কৰা না এই
চাৰ্ভাৰ ডাউন হলেতো গম পাইছো
নহয় আৰে দুই তিনিদিন চাৰ্ভাৰ ডাউন থাকিব নেকি তই কোছোন
থাকিও পাৰে ন তাইক মেছেজ কৰিব কমটো
ক এতিয়া ক মই কিবা বকি থাকো
টো কিয় কৰিব ন তাই ইয়াত ঘৰত নাই মই গম পাওঁ অ চাম আজি দুটাই মেছ চাম অঁ কৰবাত গৈছে তাই
গৰকাত ফুৰিব দূৰত গৈছে নে ওচৰতে গৈছে
নাই নাই এই কি কয় নিজৰে ঘ ৰিলেটিভৰ
ঠিকে আছে পাপা আহিল নেকি অঁ হাই পাপা না হওঁক যেন পাপা অহা নাই এতিয়ালৈকে
কিয় আহে
পাঁচটাই বাজিল ঠেট তেৰিকা মই এ এইটোত মই এই এই খালী আছে বুলি ভাবো শুনি পেলাই মই একদম ভাল লাগি গৈছিল মনটো কিবা খালী আছে
এক চেকেণ্ড ৰ' তোৰ ফোনৰ পৰাটো কল যায় আছে ন' তাইৰ।
অ' গৈ আছে।
তাতকে তই কৰিবি তই কৰ তাতকে ভাল তাইতো হৈ থাকিব ন'।
উম সেইটো হয় নে কৰি দিম কে এম টেন্স আপুনি ইমান ল'ব লগীয়া নাই তাইতোতো হ'লেই তাই বাৰটা হ'ল
অ' তোৰটো কমপ্লিট কৰিব কাৰণে এইটোতে ফোন মাৰিব লাগিব উপায় নাই।
উম এইটোত আৰু বেছি টাইম নাথাকে আৰু ক'বলৈ গ'লে।
উম অলপ আৰু কেইটামান দহটা বা পোন্ধৰটা হ'ব আৰু।
বিছটা হৈ যাব লাগে সেইটোত। আৰু বাকী দছটা মই কাবাক সুধিম আৰু কোনোবা আছে নেকি। গ্ৰুপত খালী এই এই এইক ক'ব লাগে অ' এই ঠিক কৰি দিব পাৰে চাগে। এ' ইয়াৰ এইটো নাহিল, আজি আকৌ সুধিছিলোঁ আহিল নে তোৰ। সি কৈছে ৰ' চাই পেলাই ক'ম, কিন্তু নাই আহা চাগে।
উম উম। মই কৰি দিম দে, হ'ব দে মোৰ এতিয়া টামাম ভোক লাগিছে অ' এতিয়া আহি
এতিয়া আহ, অ' অ' বস্তুটো আহিল নেকি খা খা।
খাব লাগে এতিয়া নাখাওঁ।
কি অৰ্ডাৰ দিছিলি কৰ মানে কি অৰ্ডাৰ দিছিলি অ' গম পাইছোঁ অ'। ঠিকে আছে খা তোৰ দিন।
এতিয়া ডবাম। মোৰ ভাল লাগি যাব।
হা' আহা আহা।
আমাৰ জেনেটিক্স বেয়া বে কব বেয়া নহয়।
হে' কি কৈ আছা?
আমাৰ জেনেটিক্স বেয়া নহয় ভাল, মোতকেও ওখ আছে আমাৰ পৰিয়ালত মানে দেউ তাৰ আৰু পাপাৰ কিন্তু মোৰহে মানে নাপাহিল কিয় মোৰ লাগি আছে কি মই মানে খোৱা বোৱাত ঠিক নহ'ল না সেইকাৰণে চাগে। পেহী ওখ ন' পেহী মাতকে ওখ সেইকাৰণে পেহীৰ ল'ৰাটো মোতকে ওখ। হা পিছত কি আৰু খবৰ একোতে নহ'ল বে একোতে নহ'লে। মই না একদম পপুলাৰ চপুলাৰ এই বাদ দে। এইবিলাক এইবিলাক নকওঁ এইবিলাক কোৱা ষ্টাৰ্ট কৰিলে আৰু এইবিলাক কান্দ কাটা মোৰ চলিয়ে থাকে সদায়।
অ' অ'।
এই তোৰ লগৰজনীও এই কিন্তু ময়ো লৈ ল'ব পাৰোঁ সেইটোত। খাব লাগিব ন' খাবলৈ আৰু জিমৰ অ'
তাই গৈছে আজি যাব বুলি কৈছিল।
অ' মোক কোৱা নাই যে এক দুই দিন যাব চাগে তাৰপিছত ক'ব নেকি। অ' অ' মই কৈছোঁ তুমি গ'লে ময়ো যাম ময়ো লম ময়ো লম।
বাহ, বাপৰে।
তাৰ পিছত ভালকে খোৱা চোৱা দিব লাগিব আৰু। বাহন এখন আঁহ
তাতে বোলে হেল্থৰ এই চিগনি চে লাগব। হেল্থৰ পৰা চেকাপ কৰা এনেকে লাগে। নি চলাব, আৰু তই যদি কলেজ ষ্টুডেণ্ট আছিলি এইটো তোৰ মামলা নাই আৰু এইটো এইটো তোৰ একো দিগদাৰ নাই।
কলেজ ষ্টুেডেণ্ট হ'লে দিগদাৰ নাই মানে?
মানে তইতো কলেজ আৰু সেই নহয় ন, তইতো ড্ৰপ দি আছ বা ডিগ্ৰী দি আছ, তেতিয়া একো চাই টাইন নালাগে। কলেজ বা স্কুল হ'লে তেতিয়া চাইন লাগে অ' হে হেডমাষ্টাৰৰ।
অ' নাই মই ইয়াত ড্ৰপ দিছো বুলি ক'ম।
অ' সেইটোৱে।
তেতিয়া চাইন নালাগে ন?
উ'হু' নালাগে। তোৰতো এনেও নালাগে। তইতো হৈয়ে গৈছে তোৰ বয়স হৈয়ে গ'ল।
অ' ওঠৰ বছৰ তলৰ কেইটাক ন?
উম।
নহ'লে ঘৰৰ ওচৰতও ল'ব পাৰ, তাতনো কিমান বেছিতকে বেছি হাজাৰ ল'ব। দুহেজাৰ এইফালে খোৱাদ মিলাই ল'ম হাজাৰ ইয়াত দি দিম। তিনি হোজাৰ মাহৰ মোৰ বাজেট থাকিব। সদায় যদি এশ এশ ৰো খাওঁ এশ এশ প্ৰটিনো খাওঁ মাহত দুহেজাৰ অ' নহ'ব মাহত তিনি হাজাৰেই যাব এশ এশ যদি খাওঁ। সেইকাম মই সেইকাৰণে মই হেৰি এটা বিচাৰি আছো না।
বুজিছো।
কাম এটা, নাই কাম এটা মানে দিছো। এটা দুটাই ফোনো কৰে হা' কিন্তু মানে কথাটো কি, মোৰ মানে আহে কিন্তু মাতিলে মানে যাব নোৱাৰো, ক'বলৈ গ'লে অ' বুলি কব নোৱাৰো। অ' বুলি ক'ব নোৱাৰো। মানে ঘৰত কি বুলি ক'ম ন ঘৰতে ঘৰৰে মেইন দিগদাৰ। ঘৰৰ মানুহকেইটা ইমান ঠিক নহয়।
তই হোষ্টেলে টোষ্টেলে থাকিলে একো প্ৰব্লেমে নাছিলে আকৌ।
মোৰ মায়ে মোক এইকেইদিন কৈ আছে হা', কি আজে বাজে কামত এক দুই টকাৰ কাৰণে ইমান মানে এইবিলাক কৰি থাকা।
হৈছে আৰু, তাত ইয়াতে এই ঘৰত বহি বহি যোনটো কথা কৈছে এইটো কথা, আৰু বাহিৰত দিব।
উম, ঘৰতে এইটো কৈছে বাহিৰত দিব আৰু হৈছে, বাহিৰত নিদিয়ে মোক কামত। কিন্তু চুপ চাপে কৰিম আৰু মই, কৈছো ন তোক।
উম, হয় হয়।
এতিয়া মই আচল কথা এইটো মই কলেজটো কেনেকে মিলাম এইটো ভাবিছো। কলেজটো এতিয়া যোনটো ডিপাৰ্টমেণ্ট ল'লো সেইটো বোলে অলপ জটিল আছে।
উম, মানে গালি পাৰে‌।
উম, ষ্ট্ৰিক হয় এটেণ্ডেন্স লাগে সেইটো ডিপাৰ্টমেন্ট, তেতিয়া মই ডিপাৰ্টমেণ্ট চেঞ্জ কৰিম নহ'লে নাযাম আৰু কলেজ চলেজ। এডমিশ্যন হৈ গ'ল নহয় আকৌ। এইটো এগ্ৰিকাল চাৰটো ভালকে দি দিলে ভাল আছিল, থেৎ তেৰিকা।
এ হ'ব দে যি হ'ব মিলি আহিব দে ইমান ভাবি নাথাক। যি হ'ব হ'ব আৰু, ইমান ভাবি নাথাক বোলো।
অহ' যি হব হ'ব এই ভাবোঁ তেনে গোটেই সময় যায়, একো একচন চেকচন ল'বই নোৱাৰিম।
সেইটো হয় কিন্তু কি কৰিবি কি নকৰিবি একোতো কৰিব নোৱাৰো।
মানুহকেইটা ফালতটো এটা এটা। সেই এচেট ঠিকেই কয় ই আছে কয় নহয়। এজনে গালি দি আছে না মালিক। মানে মোৰ আকৌ দেই মুখে মুখে নিদিয়ে। কিন্তু গালি দিয়ে দেই এইকেইটা। নহয়নে এনেকে গালি দিয়ে আৰু।
সেই এই পিঠাখন।
ভালেই গালি দিবই লাগে বহুত চেল্ফিচ ক'বলৈ গ'লে কয় হে বহুত নিজককে ভগৱান বুলি ভাবে।। এই গড কমপ্লেক্স থাকে ন বহুত খং উঠে। আৰু ইমান মানে কি বুলি ক'ম? হিপক্ৰেচিন বুজিছানে? এই কথাত যে চাচোন এই এইটো পইচা কথাটোতে চা।
তাতে কিমান সেই ল'বা।
আজিয়ে কিবা মাৰ পাৰ্চেল এটা আহিল এশ সাতাইশ টকা, মোক কৈছে কি দেহা এইটো দি দিবা হা। এইটো লৈ লোৱা বস্তুতটো।
উম
পইচা আছে নে নাই এইটো সোধা নাই দি দিবা হো এতিয়া পইচাটো এতিয়ালৈকে ঘূৰা নাই মই নুসোধো সেইটো পইচা। আৰে সেইটো সেইটোও বেলেগ পাৰ্চেল এটা ল'বলৈ কৈছে সেইটোও ললো।
এহ, এইটো পইচা কৰ'পৰা দিব? ক'ৰ পৰা দিবি তই? পইচাটো দিয়া খুজিবা। লাগিছিল দাইৰেক্ট।
খুজিছোঁ বাদ দে এশ টকাৰ কাৰণে লাগি থাকে নেকি? এশ টকাৰ কাৰণে মই সদায় হাৰোৱেই। হে হে মই হাৰিয়ে যাওঁ এশ টকা।
এশ টকাতো হাতৰ ময়লা হেন লগা হৈছে।
অহ' পাঁচশ আশী কমাইছিল লাভ হৈছিল মোৰ জানানে? মানে এনেকুৱা তাত থাকে ন। তুমি কিমান আৰ্ণ কৰিছা? লছ কৰাটো নেদেখায় আৰ্ণ কৰাটো দেখায় মানে- উ
মই কি কও এতিয়া মানে?
আহ। যদি ধেমালি ধেমালিতে হাজাৰ দহ হাজাৰ মান এনেই লগাই দিলোহেঁতেন সিদিনা তাৰপিছত সেইটো বোলে দহ হাজাৰ পৰা দহ দহ গুণ হৈ বোলে এক লাখ হৈ গ'ল। কি মজা লাগিলে হেঁতেন উহ্ আজি আজি বোলে এনেকে এতিয়া মই ধেমালি ধেমালিতে লগাই দিছোঁ মানে তোৰ কি হৈ হৈছে জানা ভাব তই ভাব হা তোৰ সোফালৰ টিমটোৱে যদি এটা গ'ল দিলে তেতিয়া হ'লে বা মানে সোফালৰ টিমটোৱে গ'ল দিলে ন ত বাওঁফালৰ ষ্টেক টো বাঢ়ি যাব সোঁফালৰটো কমি যাব হা
উম'।
তেনেকে কেতিয়াবা কি হয় বাঢ়ি পেলাই পাঁচশ গুণ হৈ যায়। আঠশ গুণ তিনিশ গুণ হৈ যায় হা
তেতিয়াতে ভুলতে যদি মই এনেই ধেমালি ধেমালি এশ টকা এটা দি দিলোঁ আৰু হাঁ এহ-পাঁচশ টকালৈ এনেই দি দিলোঁ সেইটো তাৰ পিছত বোলে- ইটো যোনটো পাঁচশ গুণ হৈছিল সি এটা গোল দিলে তেতিয়া মানে পাঁচশ গুণটো এইটো কমি যাব আৰু ইটো বাঢ়ি যাব তেনেকুৱা মানে অলপ বাঢ়ে বেছি নাবাঢ়ে মানে লাভৰ সেতৰো কোম্পেনী কেইটাৰো লাভ লাগে ন'?
উম
তেনেকৈ সেতে বঢ়ায়, তাৰপিছত এইটো বাঢ়িব সেইটো কমিব তেন তেতিয়া বাঢ়ি পেলাই যদি ভাৱ এনেকে বাঢ়িলে বাঢ়িলে তাৰপিছত কি আৰু তাৰপিছত এনেকে বাহিল বাহিল বাহিল।
আহ কি কৰিছিলো মই অ'। বাহিল তাৰপিছত বোলে ইটো যোনটোত মই লগাইছিলো এইটো জিটি গ'ল বোলে। পাঁচশ টকা এটা লগালো তাৰ পৰা পাঁচশ গুণ হ'ল, পাঁচ পাঁচশ পঁচিছ পঁচিছ শূন্য শূন্য শূন্য শূন্য পঁচিছ হাজাৰ নে পঁচিছ লাখ হ'ব এইটো? দুই লাখ পাঁচ হাজাৰ পঞ্চাশ হাজাৰ হ'ব চাগে অ'।
বাপৰে বাপ।
ভুলতে লগাই পেলাই পাই যাওঁ এ কি মজা লাগিব। এবাৰ মই ভুলতে লগাইও দিছিলো জানানে? জিটিছো, নিজিতা নহয়। মই মানে, তলত মানে অপচন থাকে হা দশ
ভাল কাম বিলাকত নহয় না চব বেয়া কাম বিলাকত হয়।
এনেই লগাইছিল মই ভাবি আছিলো তাত মই পঞ্চাশ লগাম হা, কিন্তু দশ লগালো তাৰপিছত আকৌ চল্লিছ লগাব লগা হ'ল, পঞ্চাছ হ'লে বেছি পালো হেঁতেন ন'। তাৰ যদি তিন দুই গুণ নে কিমান আছিল।
তই মানে কিয় আদাতটো লগাইছ?
আৰে এইটো চ হেৰি গ'ল মোৰ খতম বুইছা নাই? এ আৰু তিনি নে চাৰিটা মেচ আছে তাৰপিছত খতম এইবিলাক, এপটো ডিলিট। ডিলিট।
আহ